হেল্ল'।
হেল্ল'।
অ ছাৰ কি কৰিছে।
মই ইাতো শুই আছিলো।
বাকী চাহ তাহ খালে।
এটা খালো খাই পেলাই দেখি। খালো এয়া কলে আশি মমান খাই দিলো।
অ।
চাই গৈ ফেনখন লগাই শুই আছো এতিয়া।
তিটিবলে গৈছিলে।
হেতুললে গলো।
অ।
তাৰপিছত দৰা দৰাটো ভাল নহলে আজি হা।
কেনেকুৱা কৰো আজি দিনটো।
দিনটো গ'ল আৰু আজি। ইমান ভালো নহয় বেয়াও নহয়।
আপনি আপোনাক দেখিছিলো।
কত।
তী এই কথা জনৰ ফালে গৈছিলে নেকি।
অ এই ফিল্ড ফিল্ডলৈ গৈছিলো।
অ। তিকাদালি মোৰ ঠিকে চলি আছে টাইমিং টো। লিব পৰা নাই নহয় ৰন্নিংৰ ভালকে।
নভোৱা নাই।
কি হব তাকে ভাবি আছো কিন্তু আহিলোহে আছাম বুলিদি মই মই যাম অ মানে পাৰিম চাগে।
আৰু এইবোৰ দাইছ।
ত যিমান ভাবি আছোই।
ৰেপুটেশ্যন মাৰ তোৰ তেনেকে ৰুটিনখন বনাই ল।
মিটিংখন মানে ছেডুল আছে চাৰি পাঁচখন মান ছেডুল আছে সেইটো মতে আপোনাৰ দৌৰিব চাই আছো কিন্তু মানে আপোনাৰ। এতিয়া কি ক'ব মানে। বস্তুটো মানে মন যায় ধৰিব কিন্তু বদিয়ে নাতানে যে। এতিয়া আপোনাৰ ধৰক। মানে ইষ্ট তেনেকে একো মানে ডাইট চাইট লোৱা নাই যে সেইটো কাৰণে প্ৰব্লেম হৈ আছে মানে ডাইট লবলে। ত ঘৰতে সৰু খোৱা। দাইল ল'ব পাৰি কিন্তু সেইটোয়ে ল'ব পৰা নাই অকল আপোনাৰ দাইতৰ নামত ভাতকেইটাহে খাই থকা হৈছে।
মোৰ একেদায়তৰ নামততো গাখীৰখন ভাতকিটা।
গাখীৰ আমাৰ মানে গাখীৰ কি হ'ল মানে আপোনাৰ আমাৰ- গৰুজনীয়ে দিছিলে। এতিয়া গৰুজনী এৰিবও হৈছে মানে, ভাল সময়তে গৰুজনীয়ে বেছি এৰি দিছে আৰু।
উম।
তাৰপিছত আপোনাৰ, তেনেকে আৰু ভাত কেইটা খাই খাই ধৰি থকা আছে যে তেনেকে একো লোৱা নাই, এতিয়া ইনটো মানে ধৰ- আজি অলপ পানীয়ে দৌৰিছিলো, কিন্তু হলো মানে চৈধ্য মিনিটৰ আগত সোমাইছো, যদিও মানে সেইটো টাইমিঙত সোমালে মানে আপোনাৰ মাৰ্কছ নধৰাই ভাল মানে।
অ‌। মইতো তেৰ ঊনচল্লিশ,
অ।
উ মই আজিতো দৌৰাটো ভাল নহলেই নহয়। তোৰ আজি গোটেইবাৰ গ্ৰুপট মাৰিছিলোঁ।
অ।
মাৰিছিলো পাঁচ পাঁচ কিলোমিটাৰ মাৰিম পাঁচ কিলোমিটাৰ মাৰিম বুলি ভাবিলো তাৰপিছত অ, একেটা ষ্টেপতে গৈ আছো। গুতেইহুপা। তাৰপিছত পিছ- পিছফালৰ পৰা দুটা মানে পুৰা স্পীডটো বহাই দিলেহি আহি কিনে, পিক আপটো চে্জ- হৈ গুচি গ'ল। তাৰপিছত কি কৰিবি চাৰিপাকে মাৰি দিলো, গৰমো যিটো ন।
অ এ গৰমো বহুত দিছে। এতিয়া আপোনাৰ দৌৰা সময় মানে পাঁচটা মান বজাৰ পৰাহে আমি দৌৰিব ষ্টাৰ্ট কৰিব লাগিব মানে।
দৌৰাৰ আগতে তিতিপুৰি আজৰি ঘামি চামি আজৰি গোটেই,
অঁ।
হে জাপটো মাৰিলো, জাপটো দুই চাতে ঠিকেই গ'ল বাৰু। চাৰে ষোল্ল গৈছে আৰু দুই চাত আজিৰ জাপটো ভাল হৈছে।
জাপতো মই কালি মাৰিলো যে, আজি সেইকাৰণে ইমান ধৰক উঠিব পৰা নাই, গোৱালে মানে ধৰক। এসপ্তাহ যদি ৰেষ্ট লয়, এদিন বা দুদিন মাৰো তেতিয়া জাপটো এক্সেলেন্ততে যায়, মানে আপোনাৰ ভালকে যাব। কিন্তু আপোনাৰ মাজত খেলি মেলি হৈ যায়, মানে ৰেগুলাৰ মাৰি থাকিলে মানে জোৰতো নাপা- থাকে জে গাত। সেইকাৰণে মাৰিব নোৱাৰি মানে।
জাপটো সদায়তো সপ্তাহত তিনি দিনৰ মূৰত তিনিদিনৰ মূৰত তেনেকে তিনিদিনৰ মূৰে মূৰে মাৰি থাকিব লাগে। সপ্তাহতো তিনদিন মাৰিবই লাগে জাপ।
অ। অ এ আপোনাৰ মানে কি কব, এতিয়া দ এতিয়া ৰাণিং কৰি থকা ভৰি পাৱাৰ- লেগছ তেনেকুৱা এক্সাৰচাইজ কৰা নহয় যে। খা তেতিৰ আমাৰে ফুটবল খেলি থাকে মানে
অ আমাৰ ফিল্ডটো ফুটবল খেলি থাকে। ফুটবলো খেলো ৰানিং চানিং কৰি।
অ তাকে এক্সাৰচাইজটো কৰিবলৈ জাগাই নাথাকে, তাৰপা এই ছোৱালী বোৰ আহে। ছোৱালী বিলাকেও কৰি থাকে, আকৌ এই প জেগাত গৈ আকৌ কৰিবলৈও দিগদাৰ।
অহ।
সেইকাৰণে অলপ প্ৰব্লেম হয় আৰু এতিয়া কি কৰিব উপায় নাই। বাকি পঢ়া শুনা কেনেকোৱা চলিছে?
পঢ়া শুনা তেনেকে চলা নাই।
মোৰ পঢ়িব হ'ল আৰু এতিয়া, পঢ়িব ষ্টাৰ্ট তেতিয়াতো আপোনাৰ ধৰক কেতিয়া ইণ্টাৰভিউ পাতি দিব ঠিক নাই ন। ইণ্টাৰভিউৰ পিছত আকৌ ৰিটাৰ্ণ একজামলে বেছি দিন সময় নিদিয়ে, তেনেকে আকৌ অ কম দিনতে ফিজিকেল যোৱাৰ পিছত মানে বাই চান্স ভগৱানৰ ক- যদি ফিজিকেল গুচি যায়, তেতিয়া আপোনাৰ ধৰ ৰিতেনটো পঢ়িবৰ কাৰণে তেতিয়া অলপ প্ৰব্লেম হৈ যাব ন, যদি এতিয়া পঢ়ি নাথাকো।
কেৰে মোৰ পঢ়া পঢ়া শুনাতো তেনেকে হোৱা নাই এইটো বহাগ বিহুলৈকে পঢ়াতো ঠিকে আছিলে বহাগ বিহু পিছৰ পৰা মানে টো পঢ়া শুনাতো ইমান দেৰি নাইকিয়া হৈ গৈছে গ'ল বেমাৰো পোৱলি
অ
বেমাৰত পৰিতো সোতৰ দিন ওঠৰ দিন মানতো ভাত চাত খাবই নোৱাৰা হৈছিল ন।
ময় তাকে তেনেকুৱাই মই আপোনাৰ এতিয়া দৌৰা ক্ষেত্ৰত মানে ধৰক আ'ৰ পৰা যেতিয়াবা দৌৰি আছিলো তেতিয়া যদি মই এতিয়ালৈকে নষ্টপ দৈ থাকিলোঁতে তেতিয়া মে ৰানিংটো ভাল হলেতেন মই জানো কিন্তু মাজতে মানে মোৰ কি কব মানে মাইণ্ডতটো একেই নাথাকে যে। ত মানে ধৰক চলিব কাৰণেও কিবা লাগে ন সেইকাৰণে আপোনাৰ ধৰক সেইবিলাকত মানে ম মাইণ্ডটো মানে সেইটোত ফকাচ দি আছিলো তেতিয়ালৈকে যেতিয়া নেকি মানে ধৰক সেইটো মাইণ্ডক গুচিয়া ঘৰখনো চলাব লাগে ধৰক
উম
যেতিয়া সোমাই গলো মানে তেতিয়া এইটো মানে মাইন্ড পৰা ও গ তেতিয়া মোৰ তিনিমাহ চাৰি মাহ মান মানে মিনিমাম ৰেষ্ট পৰি গুচি গ'ল। তাৰিছত সেই তেতিয়া পৰা মানে ধৰ আপোনাৰ অলপ দৌৰিব প্ৰব্লেম হৈ গ'ল দৌৰিব যাব নোৱাৰো ফিল্ডত টাইম মিলাব নোৱাৰা হলো তেনেকুৱা মানে এইবিলাক কাৰণত এতিয়া মানে অলপ প্ৰব্লেম আহি গ'ল আৰু বাকী হ'লেও এতিয়াও টাইম আছে বুলিয়ে ধৰি লৈছোঁ বাৰ চাওঁক চোন কি হয় গে কষ্ট কৰাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া নেকি?
কৰিলো সেয়া নেমুনীয়া হল নেমুনিয় হোৱাৰ পিছত তো। এমাহ দেৰমাহটো তোৰ গোটেই ৰেষ্টে পৰি গ'ল। তাৰ পিছত সেই বেমাৰত পোৱাৰ পৰা মানে মই কিবা মানুহটো দুৰ্বল হৈ গ'লো ক্ষীণাই গ'লো গোটেই মানুহটো
অ।
তাৰপিছত মানে সেই আগৰ সেইটো নাইকিয়া হৈ গুচি গ'ল মোৰ এতিয়া এতিয়া দৌৰো কিন্তু মানে আগৰ পিক আপতটো নাই আগৰ হেৰিটো নাই মানে। যিটো নাই কিন্তু মানে সেই লাগ আকৌ আনিব লাগিব টাইমিংটো।
টামিংটো লাগিব নহলে মানে এতিয়া শ্ল' ৰাণিং মাৰি মোৰ মতে এতিয়া আপোনাৰ লাভ নাই এতিয়া যিমান পাৰ মণে ধৰক যিমান আপুনি চাৰি পাকে মাৰক বা পাঁচ পাকে মাৰো অলপ টানি টানিয়ে মাৰিব লাগিব। তেতিয় ইনপ্ৰভৰ চান্সটো আছে অকণমান
মই তাকে ভাবি আছো চিডিউল কে মাৰি আমাৰ আকৌ ফিল্ড খত চিডউুল মাৰিবলৈ বেয়া ন গোটেই বালি পেলাই বালি পেলাইহে আছে তাৰপিছত গোটেই বোকাও হৈ যায় ন
অ
ফিল্ডখনত মাৰিবলে বেয়া।
মাৰিব লাগিব তেনেকে। এতিয়া বত্ৰিশ মিটাৰ বত্ৰিশতো যদি আপুনি ভাল টাইমত নোখুলাই ভাল মাৰ্কচ এটা দি দিম নাপাম ন।
চিডিউল মাৰিবলৈ উ চিডিউল মাৰিবলৈ সৈ হেৰিত ভাল আছিলে কঠালিগহাৰ ফিল্ডখনত।
অ।
এইখনৰ চিডিউল মাৰিবলৈ ভাল মানে। পুৰা উম বহুত প্লেন ন জাগটো আৰু তাত চিদিউল মাৰিবলৈ মজা হয়। তাত লগৰ খিনিও মোক মাতি আছে। মই যোৱাহে নাই।
তাকেই জন এজন আছিলে ভাল এজন তেওঁ মানে অলপ ক কৰচৰ টাইপৰ আছিলে মানে যেনে আমাৰ বি এছ এফত চাকৰি পাই গ'লো। সেইজন যোৱাৰ পৰা এতিয়া তাত কি হৈ আছে নাজানো বাৰু। কিন্তু সেইজন থকালৈকে মানে অলপ ভাল হৈ আছিলে বুলি শুনিছিলো। মানে উম প্ৰত্যেককে দৌৰাই মানে। মিনিমাম এ বহুতকো চাকৰি দিয়াই দিলে সেইজনে। মানে চাকৰিত দিয়াই দিলে মানে ফিজিকেলত মানে আপোনাৰ অলপ ফিজিকেল ফিটনেচটো অলপ বনাই দিলে আৰু চবকে মানে ভাল ৰানিং কৰিব পৰাকে। ধৰক ভাল কে মানে দৰিব পৰাকে তেনেকে মানে ভালকে চবকে বনাই থৈ গ'ল মানে। এইবাৰ বি এছ এফত গ চাকৰি পালে।
উম সি মোক বহুত এ তাৰ লগত মই তাৰ লগত থাকো নে পুৰা বডিটো পুৰা মজা মেইনটেনেনচ হৈ আছিলে। মানে বহুত এক্সাৰচাইজ কৰাৰ পৰা ধৰি ফিহেনচ কৰাৰ পৰা ধ হেৰি মানে তোৰ ৰাণিংটো একেলগে কৰাব। অঁ তাৰপিছত তাৰ লগত তাৰ লগত ফটোও আছে মোৰ। মানে পুৰা মজা-মজাকে পুৰা পজ দিয়া।
উম পাইছো-পাইছো, ম‌ই চাইছোঁ।
ল'ৰাটো ভাল আছিলে, বহুত ভাল আছিলে ল'ৰাটো। মানে লোকৰ-লোকৰ চিন্তাও কৰে মানে পুৰা।
আ। মানে নিজে একো নকৰে মানে নিজেও মানে ধৰ মানে আপোনাৰ ধৰক নিজেও কষ্ট কৰি ব লোককো লৈ যায় মানে আগবঢ়াই।
সিহঁতৰ গাঁৱৰ, সিহঁতৰ গাঁৱৰ তিনটাক সি একেলগে লৈ গৈছে এইবাৰটো। আৰু দুটা মান সেইকেইটাক পুৰা হেৰি কৰি আছে।
অঁ। তেনেকে এইবাৰ আপোনাৰ
মই ৰানিংটো চাই আছো। ৰানিংটো যদি ভালকে টাইমিঙত আহি যায় ন, মই সেইদিনাখনৰ পৰা পুৰা পঢ়া ষ্টাৰ্ট, পঢ়া ষ্টাৰ্টটো কৰি দিম আও। এতিয়াও বাৰু অকমান অকমান চাম আও কিন্তু মানে জুনিয়া বা পৰা বোলে ৰানিংটো পুৰা টাইমিঙত আহিবলৈ লৈছে। সেইদিনাখনৰ পৰা পুৰা ষ্টাৰ্ট কৰি দিব লাগিব। নহলে মোৰ এতিয়া মাথাটো গৰম হৈ আছে ন।
অহ।
তোমাৰ মানে তোৰ এয়া ৰানিং-ৰানিং কালি কিমান লাগিছে, কালি মানে তোৰ আঠ পাক ৰানিং হৈছিলে নেকি মোৰ।
অঁ।
আঠ পাক ৰানিং হৈছিলে। আঠ পাক ৰাণিঙত তোমাৰ এলেভেন থাৰ্টি টু লাগিলে। সেই বাঁহনি খন আমাৰ বাঁহনি অকণ আছিলে যে সেইখিনিত তাৰলৈকে।
ময়‌ও তাৰ পা এইখন আপোনাৰ এতিয়া এ একো নাই, এতিয়া আপুনি এই আহিব। ইণ্টাৰভিউ লৈকে দুই তিনি বাৰ মান সমান মানে সময় চাগে প্ৰায়ে যাব ন? সেইকণ সময়তে মানে অলপ ইমপ্ৰুভ কৰি ল'ব লাগিব এতিয়া ‍ নহ'লে উপায়ো নাই তেনেকে ধৰক এতিয়া-এতিয়া বয়সো কমি-কমি গৈ আছে ধৰক হয় নাই চবফালে চাবলগীয়া হৈছে কষ্টৰ কৰাৰ ওপৰত ডিপেন কৰিব এতিয়া গম পাইছ তেনেকৈ মানে ধৰক আপোনাৰ এতিয়া এইটো ভাবিলে নহ'ব আৰু কষ্ট কৰিবই লাগিব কাৰণ লাষ্ট এটাইম নেকি আপোনাৰ নিকি ন
মই এইবাৰ লাষ্ট হয় লাষ্ট মান তোৰ কিমান অ দুহেজাৰ বি টু থ্ৰাউজেন টুৱেনটি পা অ টুৱেন্টি পৰা আহি-আহি-আহি এতিয়া কিমান হ'ল? টুথ্ৰাউজেন টুৱেন্টি চিক্স হ'ল।
আহ!
মানে তেনেকে আৰু।
একো নাই একো নাই কষ্ট কৰক এইবাৰ চাব ভগৱানৰ ওপৰতো বিশ্বাসটো ৰাখিব লাগিব ন।
টোট্ৰেল কিমান টোট্ৰেল আঠ আঠটা আঠটা। টুট্ৰেল আঠটা ইণ্টাৰভিউ দিলে আৰু মিলাইটুট্ৰেল মিলি আঠটা ইণ্টাৰভিউ হৈছে এতিয়ালৈকে।
মও তাকে এবাৰ মও ফ্ৰাষ্ট অতেমে বাৰু মই এতিযা আপোনাৰ ফ্ৰষ্ট আটেমে ললোঁ। দিছিলোঁ মানে এইবাৰ তাকে মাক্কসটো ইমান এটা ভাল নাহিলে এতিয়া। তাকে নেক্স অলপ ভালকে প্ৰিপেয়াৰ কৰিব লাগিব তাকে ভাবি আছোঁ। এতিয়া আপোনাৰ মানে তাৰ মানে তামানে মোৰ মেইন কেচ কি এইবাৰ অলপ। খেলি মেলি হৈ গ'ল ন খেলি মেলি হৈ গ'লে মানে মই টাইম। মিলাব নোৱাৰিলোঁ প্ৰথম আপোনাৰ পঢ়িছিলোঁ ভালকে পঢ়িছিলোঁ তাৰপিছত। মানে সিমান খিনি পঢ়িলোঁ কাৰণে ইমানতটো সৰু হ'লে মাৰ্কচটো মানে সিমানতটো পঢ়ি পেলাই পাইছোঁ দেই মই। এইটো মাক্স মানে ধৰ যিমানতটো পঢ়িছিল। মানে যিমানটো পঢ়িলোঁ মানে সিমানতটো মানে চেটিক্ষ্ফাই মানে মই সেইটো মাৰ্ক পাব মানে সিমান। হেটো কাৰানে পুঢ়িছিলো আৰু সিমানতে পালোঁ মানে সেইকাৰণে মন। ইমান বেয়াও লগবা নাই কিন্তু মানে নেক্স অলপ ভালকে অলপ মানে ধৰক কৰোঁ অলপ। প্ৰিপয়াৰ কৰিব লাগিব প্ৰিপেৰেশন ভাল কৰিব লাগিব তেতিয়াহে অলপ। মানে ধৰ মাৰ্ক্সটো অলপ ইনক্ৰিজ হোৱা শান্সটো আছে।
মোৰ তোৰ এবাৰ হেৰি হ'ল তোৰ। ৰানিংটো মানে বহুত এই ফিল্ডত ৰানিংটো মজা হৈ আছিলে তাত গৈ তোমাৰ। ফিল্ডখন প্ৰথম মজা আছিলে। তাৰপিছত বেক চাইডে যে ইমান বেয়া ফিল্ড মই নাজানোঁ তাৰপিছত ৰানিংটো। কৰিবলৈ ষ্টাৰ্ট অ। ষ্টাৰ্ট দিছো তাৰপিছত যেতিয়া দেখিছোঁ পিছফালতটো গোটেই ফলিয়া শিল তেনেকে পেলাই থৈছে। তাৰ মই প্ৰথমৰ পাকটো মাৰিলোঁ প্ৰথমৰ পাকটো মৰাৰ পিছত তোমাৰ হেৰি হৈ গ'ল মানে অনিচ্ছা লগা নিচিনা হৈ গ'ল মানে। নাই নামাৰু নেকি ৰখি দিওঁ তেনেকুৱা লাগিলে।
এ তেনেকুৱা হয়য়ে নেকি আ মই চব প্ৰায় প্ৰত্যেকে ক শুনিছোঁ এইটো। তেনেকুৱা বা শিল ফলীয়া শিল পেলাই দিয়ে তাৰ পিছত তেনেকুৱা ধৰ পৰা শু।